হেল্ল' অ অলপ ভাল পাইছে আহ শুনিছে নে অ মইয়ো
দিয়া কবাত গৈছিলা আহিলা
অ গৈছিলো মানে আহিলো দিয়ক আহি অকমান ৰেষ্ট ললো লৈহে মানে বোলো ভাব ভাবিছো এবাৰ আহো ছোন এবাৰ ফুৰি কথা এটাকে পাতো অকমান অ', বাকী হ'লনে ভালে আছে?
এয়া ভালে দিয়া, ভাল খবৰ খাতি?
মই আছো আছো ভালে আছো এ মানুহতো ভালকে গা ভাল পোৱাই নাই নহয়। আজিও ঘৰতে আছে। যোৱা কালিও ওলাই যাই পেলাই যে হ'ল আৰু আহি আজি ঘৰত আছে আজি যাব দিয়া নাই আৰু মানে বাপেক পুতেকক চুলি কাট কাটিব পঠাই দিলো চুলি কাটি আহিল আকৌ চুলিত ৰং চং লগাই দিলো। হেৰী গা চা ধুই একেবাৰে ভাত
কিবা হ'লেই জ্বৰটো যে হয় ন'
অ', সোনকালে ভালেই নহয়।
ভাল নহয়।
অ নাজানো মানে কি এতিয়া ইমান ভাল পাইছে তথাপিতো মানে গাটো মানে দুৰ্ বল দুৰ্বল হৈ আছে
অ দুৰ্বল এইটোয়েটো এই দুৰ্বল ভাৱটো একদম ৰৈ যায় কিবা
ৰৈ যায় অ গাটো দুৰ্বল হৈ যায় উম বিৰাট গাৰ্বি হৈছে বোলে এইবাৰ জ্বৰ হওঁতে কি কাৰণৰ ইমান গাৰ্বি হৈছে আৰু
অ'
অ', বহুত গাৰ বিষ বুলি কৈছে তাৰপিছত আৰু গাৰ বিষ জ্বৰত ঔষধ খালে খাই ভাল পাইছে পালেও মানে ওলাই গলে আৰু হৈ যায় সেইকাৰণে মই কৈছো তই আজি ওলাই যাব নালাগেচোন ভালে হৈ লওক ভালকেও নুশুনে কথ কতো যোৱাই নহব নহয় গা বেয়া হৈ থাকিলে আৰু ক'ত যাব।
অ', মন চন ভাল নহ হলে ক'ত যায়। মন গা বেয়া থাকিলে যাব মন নাযায় কতো
উম, এইফালে পুতেকে কৈ আছে যাবা লাগে ফুৰিব যাবা লাগে ফুৰিব যাবা লাগে গাঁৱত যাব লাগে গাঁৱত যাব লাগে মানে মাথা নষ্ট কই দিছে মানে।
অ'
আৰু তাতে গৈ ধৰা ইফাল সিফাল কিবা এটা কাম হলে ভাল লাগে আৰু নিজৰ ঘৰত যাবা যিহেতু
সেইয়াই সেয়াই অ তাকে মই কৈছো আৰু যি স্কুলৰ প্ৰজেক্ট কি দিছে কৰি লোৱা গাৱত যোৱা টাইমলৈকে এ আহি আৰু কৰিব মন নাযাব।
উম
তাকে মানে কালি এটা কৰিলে আৰু এটা কৰিব মানে সি কৈছে আৰু এটা এটাকে কৰিম একেইদিনাই চব নকৰো বুলি।
অ', একেদিনাই নালাগে দিয়া
উম, উম, বাকীতো আৰু হেই
যোৱা নহলে আৰু
সেই এঘাৰ তাৰিখৰ পিছতে যোৱা হ'ব যেন পাইছো মানে কালি আৰু আমাৰ এইয়া ভাইট টি যে তাৰিখ আছে নহয় আৰু
অঁ', অঁ।
এ তাতে যোৱা তাতে যাব লাগিল দিনটোতো কালি গা বেয়া হলেও যাবই লাগিব।
যাবই লাগিব অ'
উম, দিনটো তাতে যাব এতিয়া কি হয়াই কি কৰে কি নকৰে সিহঁতে
বৰ পাইছা?
আমনো মানে বেয়া সেইটো মোবাইলটো ভাল নহলে
আজিও নহ'ল ন'?
ন'হল বোলে আজিও ভাল নহ'ল মানে মোবাইলটো ভাল কৰিলেও বোলে পাঁচ ছয় হেজাৰ টকা লাগিবই আৰু তাকে তথাপিতো মানে মানে এনেকুৱা হ'ল এইটো বস্তু মানে বিৰাট মানে দিগদাৰ বোলে হেৰি ভাল হোৱাত এতিয়া কৈছে যদি ভাল হয় বাৰু কৰি দিম মই পাঁচ ছয় হোজাৰ টকা লাগিব আৰু যদি ভাল নহয় আৰু উপায় নাই আৰু তাকে কৈছে তেনেকে কৈছে আৰু ভাল নহ'লে মোবাইল হলেও এটা ল'ব লাগব আৰু উপায়তো নাই
সেত তেৰি সপককে মানে বস্তু এটা বেয়া হৈ গলে বেয়া লাগে মনটো
উম, কালি হঠাতে কি হ'ল
তাকেইটো ইমান পুৰণা মোবাইলতো নাছিলে ন তাই?
পুৰণা নহয় ন ডেৰ বছৰ মান চলালেহে।
উম।
সোনকালে বেয়া হ'ল কিন্তু এ সেই আচলতে কি জানে? বৰ গেম - চেম খেলি থাকি যে লৰাই বেছি গেম চেম খেলি থাকিলেও ওম মোবাইলবিলাক সোনকালে বেয়া হয়।
অ'।
উম। আমাৰ বাপেকৰ মোবাইলটোওতো হেং মাৰা হৈ গৈছে, গেম - চেম ডাউনলোড কৰি লয় মাজে - মাজে মানে খেলি ব গেমত মানে বহুত সেই হয় যে মানে দাবাই থাকে ন স্ক্ৰীন হা!
দেউতাকেও খালে নেকি?
দেউতাকে নেখেলে আমাৰ পুতেকে খেলে, বাপেকৰ মোবাইলত মনে - মনে ডাউনলোড কৰি থয়। উহ বেছি নহয় আৰু এটা বা দুটা আৰু ডাউনলোড কৰি থৈ আকৌ খেলা আমনি লাগিলে আকৌ ডিলিট কৰি থৈ দিয়ে।
অ।
ৰ তেনেকুৱা আৰু। তাৰপিছত আৰু এতিয়া আৰু কি কৰিব আৰু এতিয়া বাপেকে মোবাইল চাই আছে। সি আকৌ মামাকৰ লগত এনে চাইকেলখন ঘুৰাই আছে এয়াই কৰি আছে আৰু।
অ।
মই দুপৰীয়া শুব দিলো নুশুৱে নহয় অ। তাকে কৈ আছে আৰু কালি যাব বোলে তাকে মই ক'লো আমাৰ ঘৰত এইবাৰ ভাত খোৱাই নহ'ব দেখোন। কালি মানে বায়েকহতত থাকিল মুনু বায়েকততে।
অ অ।
উম তাৰ পিছত আকৌ এতিয়া আহিছে আমাৰ ঘৰত, আহি আকৌ সি কালি যাবই বোলে, মই কৈছ তে ৰাতিপুৱা খাই যাম দে সুধা ভাত হলও, মইতো ৰাতিপুৱা সুধা ভাত হলও খাবি খাবিতো আৰু থাকিলে আৰু ৰাতি কিবা এটা আনিলে হয় আৰু। এনও বাৰু আনিবয়ে, আনিম বুলি কৈ আছে মানে গা চা বেয়া যে অকনমান মানে ছাগলী মাংসকে আনিম নেকি যদি পাৰো আৰু।
উম সেনেকুৱাই কৰিবা ৰাতি ৰুটি মা অকমান জালুক দিবাচোন জালুক বোৰে কি মানে এণ্টিবায়টিকৰ কাম কৰেতো
অ অ তাকে ভাবিছো মই যে জালুক - চালুক তেনেকে দি সেনেকে বনাই খালে অকণমান ভাল হ'ব জোলতে বা আমাৰ আকৌ জোল - চোল নাখায়, জোল নাখালেও মানে অকণমান জোল টাইপত হ'লে খাই মানে আমাৰ গাটোৰ শক্তিটো পায় আৰু মানে মাংসটোত কৰি জোলটো বেছি ভিটামিন ন।
অ মছলা সোবা হোৱাতকে জোলটো মাংসৰ পুৰা যিটো জোল ওলাব সেইটোয়ে খাব লাগিব।
সেইটোয়ে খাব লাগে সেইটো ভাল। তা কৈছো আমাৰ বাবে একো নাখায় ছাগলী মাংস এই বাপেকেহে খাব, মায়ে খাব অ ভাইটিও নাখায় আৰু ইও নাখায় সেইকাৰণে কৈছোঁ অকণমান আনিবা আৰু কি খায়? আনিফালে এনেকে বনাই খাবা অকনমান গাৰ বিষ - চিক ভাল হব। মইতো বাৰু নাখাওৱেই, মোৰ কাৰণে ইমান ভেজাল নাই। বাৰু, বাকী কি শুলে নেকি মাইনাই?
নাই অ নোশুৱে কিবা, বৰ দুষ্ট ল'ৰা - ছোৱালীবোৰ।
সেইয়াই আমাৰো নুশুৱে নহয়। মই কৈছো যে এটা কাম কৰা গৰম বন্ধতো তুমি দুপৰীয়া ভাত খাই অকনমান খোৱা কৰা ন। অকমান দেহাতটো ভাল হ'ব। ইমান খিনাই গৈছা কোনো এটা চলি। তেনেহলে কেনেকে খিনাই গৈছে বোলো অকমান ভাল হ'ব অলপমান শোবাই নাই নুশুৱে। লগে চাইকেল খনৰ লগতে যুদ্ধ কৰি থাকিব গাড়ী খনৰ লগতে যুদ্ধ কৰি থাকিব তত তথাপিতো টোপনি নামাৰে।
অ'।
উ একদম টোপনি কি কি দিনত টোপনি মাৰিলে বোলে ৰাতি টোপনিয়ে নাহে তাৰ।
হ হ আমাৰ তাইও কয় মোৰ ৰাতি যে টোপনি নাহিব মা। ন ভয় লাগিব ভয় -ভয় লাগে।
কিছুমান ল'ৰা -ছোৱালী আছে দিনতো ইমান টোপনি মাৰে ৰাতিও ইমান। টোপনি মাৰে আমাৰ আকৌ চলিটো মানে কেনেকুৱা। সৰুৰ পৰাই তেনেকুৱা দিনত যদি টোপনি মাৰে ৰা ৰাতি টোপনি বাৰটা এটা বজালৈকে টোপনি নাহে। সৰুৰ পৰাই তেনেকুৱা উম।
মই সেইটোৱে মানে ভাবো কিয় বা শুলে ভাল সিহঁতৰ ব্ৰেইনটোৱে ৰেষ্ট পায় ন।
অ', মানে কি জাৰ টোপনি কম তাই সি মানে দেহাটো ক্ষিণেই। মই যি গম পালো। কিছুমান ল'ৰা- ছোৱালী আছে আমাৰ ঘৰৰ ওচৰৰে দেখিছোঁ নহয় বাপৰে খাব আৰু শুব ইমান ধুনীয়া চেহেৰা ভাল লাগে দিয়াচোন ল'ৰা-ছোৱালী বোলে অলপ দেহাটো ভাল হলে অ', নাই। আমাৰ এইবলাকৰ কথাও নুশুনে আৰু শুবও টান পাই টো টোপনি নাহে কাৰণে মানে ৰাতিটো। টোপনি নাহিলে আৰু সিহঁৰ আমনি লাগে নহ দিনটোতো ঘৰি ফুৰিব পাৰে টোপনি নাহিলেও বাৰু একো নাই ৰাতি ক'ত ঘুৰিব সেইকাৰণে সেই ভয়তে সিহঁতে চাগে টোপনি নামাৰে।
উম। এনেকুৱাই চাগে জ্যোতিষ্মানো এনেকুৱা।
অ', তেনেকুৱাই মোৰ হলে মই যদি আৰাম মানে পুৰা একদম টেনশচন ফ্ৰী হয় শুই দিও মোৰ বাৰু টোপনি আহে দিনতো বা ৰাতিও। কিন্তু হ'ল কি মানে শুবই নাপাও যে।
জানো কিয়নো কি আমি আকৌ কেতিয়া অলপমান সময় পাও শুও সেইটো ভাবি থাকো।
উম আমি এতিয়া আকৌ দিনৰ ভাগত শুবয়ে সময় নাপাওঁ।
উম।
ভাত কেইটা খাই থাকোতে বৰষুণ যাক দিলে আকৌ দৌৰা-দৌৰি কৰি আৰু বাবুকে কলো এইটো থোৱা সেই এইটো থোৱা সেইটো থোৱা খাই আছো এতিয়া উঠিবও নোৱাৰো। তেনেকুৱা অৱস্থা হ'ল আৰু দিলেও গলো এতিয়া ৰ'দ দিলে। উম।
ইমান ৰ'দ দিলে ঘপককে বৰষুণ আহিল।
অ', এতিয়া আকৌ ৰ'দে ওলাইছে দেখোন।
এতিয়া আকৌ ৰ'দ ওলাই সেইকাৰণে মানুহৰ বেমাৰ হয় ন।
সেই কাৰণে বেমাৰ ঠাণ্ডা গৰম যে হয় যে। সেইকাৰনে মানুহৰ বেমাৰ হয়। কি কৰিব আৰু বতৰৰ মহিমা।
অ' সেইয়াই আৰু।
বাকী কা ডিউটি গৈছে নেকি দাদাই?
গ'ল এবাৰ, আমাৰ আৰু কি হ'ল তোমাৰ যোৱাকালি যোৱাকালি নহয় চাৰ-চাৰিদিনেই হৈছে, মটৰটো পানী উঠা নাই নহয়।
অ'।
মেকাৰৰ তাত দিলে, যোৱাকালি আনি লগালে পোন্ধৰ মিনিট মান চলিল আকৌ পানী চানী নুঠা হৈ থাকে, এতিয়া আজি কাম আছিলে যাবই নহ'ল। নাই নাই মটৰটো। মটৰটো এক বছৰ হৈছেহে, বা তাকো আঠ হাজাৰ টকা লৈছিল, ভাল মটৰে হয়।
অ'।
তাৰপিছত এতিয়া আজি আকৌ তোমাৰ সেই পানী কিনি আনিছে দুই উম টা চিলিণ্ডাৰ জাৰি কেনে যে
অ', অ', অ'।
আ, বৰষুণৰ পানী অলপ ধৰিব লগা হ'ল।
কি কাৰণত হ'ল বা মটৰটো, ভাল কৰি আনিছে যদি ভাল হ'ব লাগিছিল
ভাল সেইদিনাখন থৈ পেলাই সিহঁতে ৱেল্ডিং কিবা কিবি কৰি দিছে ভিতৰখন এতিয়া আকৌ ৰাহুলে লগোৱাই খেলি মেলি কৰিলেনে বা এনে গম নাপাওঁ আৰু।
নাজানো, লগোৱাই খেলি মেলি, অলপ ভাল মটৰ বহোৱা মানুহ আনিব লাগিছিল।
অ'।
এতিয়া মানে কি হ'ল, কিবা খেলি মেলি হ'ল কিজানি, আকৌ জ্বলি চলি গ'ল নেকি।
ক'ব নোৱাৰো। এতিয়া মানে মটৰটো চলি আছে, চাউণ্ডটো এয়া অলপমান অলপমান ওলাই। মানে প্ৰেচাৰটো দিব পৰা নাই, পানীটো উঠাব পৰা নাই সি।
অ' মানে
এইটো পহা নাই। কবই নোৱাৰো এইটো এটা আকৌ চিন্তা লাগিল। পানী নহ'লে কি কৰিবা কোৱাচোন?
মেইন বস্তু পানীয়ে ন' পানীখিনি নহ'লে একো কামেই নহয়। আপুনি চিন্তা কৰক কি কাম হয় যে পানী নহ'লে, একো কামেই নহ
অ'।
বাচনখিনি ধুব লাগিলেও পানী লাগিব, গা ধুব লাগিলেও পানী লাগিব, তাৰপমানে কিবা এটা কৰিব লাগিলেও পানীয়েই লাগিব, পানীখিনি নহ'লে একোৱে নাই জীৱনটোত।
সেইটোয়ে, এতিয়া আমাৰো সেইটো ফিল্টাৰটো এনেকুৱাই ন'। পানীটো ফিল্টাৰ কৰিব পৰা নাই, খাবই পৰা নাই, ইমান গৰম পৰিছে পানীয়ে পানীয়ে খা ব লাগে, এতিয়া আকৌ সেইখন বা মানে হেৰি হৈছে।
অ'। কালি আহ, আমাৰ, অ' এই ভাল মেকানি এটা মাত নি দেখালে হ'ল, ইয়াতে এনেকে কৰি থাকিলে নহ'ব। উম।
তাকেতো, দিয়া। ঠিক আছে হ'ব মই ফোন কৰি আছোঁ ৰ'বা আকৌ। অ'।